আছো ৰ'বা। তুমি?
অ', ময়ো এনে আছো চাহ তাহ খালানে?
অ', খালো, তুমি খালা?
অ', মইয়ু খালো, জাষ্ট খালো, চাহ খালো। তাৰ পৰা দুটামান বিস্কুট খালো।
হয় নেকি? ময়ো বিস্কুটৰ লগতে খালো বি লৰ লগতে ভাল লাগে মানে খাব
খুদা চাহ খাই নহয় ক্ষুদা চাহ খাই বেছি ছি ভাল পোৱা নে বিস্কুটৰ লগত চাহ খাই বেছি ভাল পোৱা?
বিস্কুটৰ লগতে খাইকে ভাল পাওঁ মানে বেছিকৈ।
হয় নেকি? অ', তেনেহলে আজি অলপ মো মোবাইল ফোনৰ বিষয়ে কথা পাতো দিয়া।
অ', ঠিক আছে দিয়া।
অ', তুমি কি মোবাইল চলাই আছা বৰ্তমান।
মই বৰ্তমানতটো ৰিয়েল মি চলাই আছো।
হয় নেকি? অহ। কি ৰিয়েলমি কি?
ৰিয়েলমি এইট থাৰ্টিন চলাই আছো। অ', তুমি কি চলাইছা?
অ', বৰ্তমানতটো মই ৰিয়েলমি চলাই আহিছো নাইন প্ৰ' আজি আজিৰ পৰা মোৰ সাত বছৰ হৈ লোৱা ফোন টো বৰ্তমানলৈকে সেইখন ফনে চলাইছে ভৱিষ্য তোমাৰোবাইল চেঞ্জ কৰা কিবা প্লেন আছে নেকি?
অ', ভাবি আছো ৰবা আইফোন ল'ম বুলিকে।
অ', বা আইফোন ল'বা। আইফোন কিমান ল'বা তিনি তাত
অ', মই চেভেন তিন প্ৰ য়ে লম বুলি ভাবি আছো।
এ তুমি ধনী মানুহ।
ধনীৰ কথা নহয় আৰু। সপোন আছে নহ, তো সপোনতো হয়ে।
মানে আমাৰ আমিতো কেতিয়াবা এইটো আইফোন ল'ম বুলি ভলে
নহয় ইমানো-ইমানো টান নাই ৰবা। ইনষ্টলমেন্টত ল'লেও পাৰি আজিকালিৰ দিনত হয় কি নহয়।
পাৰি যিহে সুবিধা কৰি দিছে। যে আমাক বেংকে অ' এইটো সুবিধা মতে লোৱাটো বাৰু বৰ ভাল। অ' আৰু তাৰ পিছত তাতে আৰু এটা কথা নাই তো এনে মোবাইলতটো চেল বোল কৰে চোৱা মোবাইলৰ,
অ মোব
হয়,
আমি চাৰিও তো মানে মইতটো আইফোনটো মানে ভিডিঅ'ৰ কাৰণ, নাই মানে ফটো ভিডিঅ'ৰ কাৰণে ল'ব বিচাৰিছো। এনেই আমাৰ নাই! বেটীটো মানে এতিয়া, আইফোনৰ বেটৰীটো বেছিকৈ নাথাকে। অ' জল্দি জল্দি খতম হৈ যায়। ত মই মানে যিমান হেৰি কৰি চাইছো হ'লো। অ' কি কয় এই এইয়ে আৰু, আৰু আমাকতো এনে ডেইলি ইউজৰ কাৰণে এনড্ৰইডয়ে ভাল, হয় কি নহয়? আইফোন টো আৰু আই ফোন কিছুমানে বি ভিডিঅ'ৰ কাৰণে ফটোশ্বুটৰ কাৰণে আৰু লয় চ' ময়ো এইটো কাৰণেই লব বিচাৰিছো।
বোৰ ক্ৰিয়েট কৰি ভাল পোৱা মানে
হয় অম!
অ হয় হয়!
অ, সেইকাৰণে মানে আই ফোন,
যোৱা বছৰ ময়ো আইফোন লম বুলি ভাবিছিলো। কিন্তু অলপ বাজেত নহল এইটো বছৰ বুলি আকৌ ভাবিছো! দুবচ বাজেট নহল চাও আৰু কিবা নাই,
হয় হয়! ই মানে ভালে ল'ম আৰু ন ফোন বিলাক নাই,
অ' ফোনটো এবাৰে লও মই, মই যে মই আজি পৰা সাত বছৰৰ আগত লৈছিলো ৰিয়েলমি নাইন প্ৰ আজি যি অ সেইটোৱে ফোন চলাই আছো। মানে মই ভাবা নাছিলো, এইটো ফোন কেতিয়াবা এক্সচেঞ্জ কৰিব লাগিব বুলি এতিয়া বৰ্তমান এইটো ফৰ ফোনৰ বহুত প্ৰব্ম ওলাই আছে, তাতে বেটেৰীটো ৰা এবাৰ চাৰ্জ কৰিলে দিনত দুবাৰ এটাত কি কৰিছে সেইকাৰণে সেইখনৰ বহুত প্ৰব্লেম পাই আছো। ত' আৰু মই ভাবি আছো, বেটেৰী মানে বেটৰী মানে চাৰ্জে নাথাকে। তাৰ কাৰণে মই বেলেগ মবাইল চাব লগা হৈছে বৰ্তমান কি কৰিম। মোবাইল আজিকালিটো একো কিবা কাম কৰিব লাগিলেও মোবাইল লাগে আৰু তোমাৰ কৰবাত গ'লেও মোবাইল লাগে আমি হেৰাই গলে পেমেণ্ট কৰিব লগে। আহিলে মোবাইল লাগে অনলাইন পেমেট মবাইল লাগিব। এভৰিথিং আমাৰ মোবাইলে হৈ গৈছে। আজিকালি যুগত হয়। সেইকাৰণে মোবাইল অলপ ভাল চাৰ্জ মানে মোবাইল চলক নচলক চাৰ্জটো থাকিব লাগে। মোবাইলত নহ'লে বহুত দিগদাৰ হয় কৰ'বাত গ'লা তুমি হেৰাই গ'লা, কাৰবাক ফোন কৰিব লগা হ'লে, আৰু তোমাৰ কাবাৰ ফোন আহিলে, মোবাইল লাগে, আগৰ যুগ তেনেকুৱা নাছিল মোবাইল নাথকাৰ কাৰণে সুবিধাও আছিলে আগৰ য ও ও যুগত যিহেত তেওঁ মানুহে এইটো পঠাইছিলে। তোমাক চিঠি পঠাইছিলে তুমি শুনিছানে চিঠি কেনেকুৱা পঠাই তুমি কেতিয়াবা চিঠি পুঠি লিখি পাইছে নে?
আ তিনি কি মই এতিয়ালৈকে সটো মই চিঠি লিখি পোৱা নাই এইটো বেলেগ কথা কলেজ স্কুলত এইটো লিখিছিলো, এপ্লিকেশ্যন অথবা মানে এ কি কয় উ পৰীক্ষাৰ দিনত মানে লিখিছিলোঁ। এনেকাতো লিখা নাই বৰ্তমান। লিখ চিঠী লেখি পেলাই ডাকঘৰ যাই যে। কিনে পুষ্টঅফিত দি কিনে এনেকা এনেকাতো লিখি পোৱা নাই।
হয় নেকি মই চিঠি লিখিব কাৰণে মোইও টান পাইছিলোঁ। এটা মোৰ স্কুলত মেম আছিলে তেওঁ এনেকুৱা কোবাইছিল নহয় চিঠি নিদিলি অহাৰ কাৰণে ঘৰৰ পৰা। এনেকুৱা কোবাইছিল নহয়। কোবাই একে নেক্স দিনৰ পৰা আমি চিঠি লিখিব শিক। শিকি গৈছিলো। শিকাৰ পিছত কি হ'ল আজিলৈকে চিঠি কাকো পঠুৱাই নাই এতিয়া গভমেণ্টে পাৰমেনেটলি চিঠি চিঠীটো পঠোৱাটো এই ত কি কৰিম আমি কাক পঠাম চিঠি, এই চব মোবাইলে হ'ল এভৰিথিং আৰু মোবাইলৰ পিছত এতিয়া কি কৰিবা। অ' এতিয়া তুমি কাবাক চিঠি। লাগিলে তাক মেচেজ কৰি দি। দিলা চিঠি হিচাপে গুচি গ'ল ইমেইল কৰি দিয়ে কিছুমানে। জিমেইল। কৰি দিয়ে আৰু আগৰ যিটো বোলে চৰাই এইটো বত। পঠাইছিল বুলি চৰাই অহ পৰিয়া বুলি পঠাইছিলে এনেকুৱা ভৰিত চিঠি লিখিকে অঁ এইটো তোমাৰ। তোমাক সঁচা যেন লাগে নে এইটো সঁচা হয়নে।
অঁ মইও মানে অ সঁচাই হয় চাগে এতিয়া আগ। আগৰ দিনৰ মানুহ বিলাকেতো মিছা কোৱা নাছিলে। হয় কি নহয় এতিয়া সঁচা বুলিয়ে ভাবো।
কেতিয়াবা দেখিবা দেখে দেখা পাইছানে আগৰ যুগত যিহেতু আহ চিঠি বতৰা সময়ত যেনেকুৱা মানুহে চিঠি পঠাইছিল এতিয়াতো বৰ্তমান চিঠি যাবৰ কাৰণে এক। তোমাৰ ছেকেণ্ডো নালাগে আগতো পুৰা একদিন দুই দিন এসপ মাহ দেৰ মাহ লাগি গৈছিলে চিঠি।
হয় হয়।
অঁ কি চিঠি। সেইবোৰৰ যুগো গল আমাৰ চিঠিৰ যুগো গল এতিয়া বৰ্তমান আছে মবাইল ফোন এভ্ৰিঠিং মোবাইল আমি যিকোনো কৰিব লাগে মোবাইলেদি হয়। আৰু বৰ্তমান আমি মোবাইল। টিপি বহুত মানুহক দেখিবলৈ পোৱা গৈছে। মোবাইল দি চলি থাকে আজিকালি অনলাইন ক্লাছ মোবাইল দি। অনলাইন পঢ়া শুনা মবাইল দি যিকোনো আজিকালি অনলাইন পুৰা মোবাইল দি হৈ গৈছে আগতো তেনেকুৱা নাছিলে আগত অনলাইন ক্লাছ নাছিলে অনলাইন। অ' কি মোক নাছিলে। বহুত ধৰণৰ সুবিধাও হল আৰু আজিকালি সৰু সৰু ছোৱালীবোৰ সৰু সৰু পোৱালী ল'ৰা ছোৱালীবোৰ অনলাইন গেমত সোমাই থাকে। সেই তাৰ সেইটোতো বে ভাল নহয়
হয় হয় হয় হয় ঠিকেই কলা এতিয়া আজি কালি মানে আজিকালিৰ দিনটো
অ' আজিকালি দিনটোত মানে অ' অনলাইন মোবাইল দি আহে বৰ বেয়া কৰিলে মানে অনলাইন মোবাইল দি তুমি সৰু সৰু ছোৱালীবোৰক দেখিম দে খাবা তুমি খালি মোবাইল টিপি থাকে অনলাইন গেমবোৰ খেলি থাকে সেবোৰ দি সিহঁতৰ ভৱিষ্যত টো উজ্জ্বল নহব হয় কি নহয় তাৰ কাৰণে আমি সিহঁতকো সিহঁতকো যিহেতু আমি বুজি বুজিলো যে ত' আমি অনলাইন গেম খেলি অন অনলাইনত এনেকুৱা পইচা এইবোৰ ভাল নহয়। সেইদিনা এটা নিউজ শুনিবলৈ পালোঁ। অ'! এটা নিউজ শুনিবলৈ পালোঁ। যিহেত তাতে অ'! ফ্ৰী ফায়াৰ খেলা এটা ল'ৰাই মানে, উম! দেউ তাৰ চাৰে তিনি লাখ না গেমত বোলে টপাপ বুলি এনেকুৱা ডায়মণ্ড কিনিছে বোলে। তেওঁৰ দেউতাৰ, দেউতাকে গম পোৱা তাৰ পিছত সি বোলে অ'! যাইকে চুইচাইড কৰিছে। নিজে মৃত্যু হৈছে। আত্মহত্যা কৰিলে। অ'! তাৰপিছত অ'! কিমান বেয়া লগা খবৰ! এনেকুৱা শুনাতো বেয়া, বেয়া লাগে নহয় সৰু ছোৱালীবোৰ এনেকুৱা কৰে। আ' তাৰপিছত তুমি অলপ কোৱা আৰু কি ক
মই এইটোয়ে কও, এতিয়া মোবাইল আমাৰ কাৰণে প্ৰয়োজনো হয় কি নহয়। এতিয়া তুমি মোবাইল নাথাকিলেও আমাৰ ন' হয়! হয় কি নহয়। এতিয়া মোবাইল আমাৰ চলোৱাৰ ওপৰত ডিপেণ্ড কৰে আমি কেনেকা ইউজ কৰিম তাক। ন'। এতিয়া, হয়! এতিয়া আমি ভালদৰে ব্যৱহাৰ কৰিলে এইটো ভাল বস্তু হয় কি নহয়, এতিয়া আমি বেয়া ব্যৱহাৰ কৰিলে এইটো আমাৰ বেয়া-বেয়া বস্তু। যে, আমাৰ মানে বয়স থাকে, ফোনটো চলাব কাৰণে ন'। এতিয়া আজিকালি চাবা মানে, সৰু-সৰু ল'ৰা-ছোৱালী, ডেৰ, দুই বছৰৰ ল'ৰা-ছোৱালীৰ হাতত মানে মোবাইল, ভিডিঅ' অন কৰিকে থৈ দিয়ে। এইটো নাভাবে কি মানে তাৰ চকু বেয়া হ'ব। পাৰে, তাৰ মাইণ্ডত, মাইণ্ড বেলেগ হব পাৰে ন'। চ' মানে, এইটো আমি বুজিব লাগে, আমাক ফোনটো কেতিয়াও প্ৰয়োজন হয়! এতিয়া আমাৰ সৰু কালতটো একো আমাৰ ফোনৰ প্ৰয়োজন নাই হয় কি নহয়, যেতিয়া আমি ডাঙৰ দীঘল হ'ম, আমাক ল লাহে লাহে আমি যিমান ডাঙৰ হ'ম ইমানেই লাহে লাহে কৰিয়ে আমাক ফোনৰ প্ৰয়োজন হ'ব। আমি যেতিয়া আমাক লাগতিয়া হয়, তেতিয়াহে আমি ইউজ কৰিব লাগে এইটো বস্তুতটো, নহ'লে আমি ভালদৰে ব্ৱহাৰ কৰিলে আমাক ভাল, বেয়া ব্ৱহাৰ কৰিলে বেয়া। এইটোয়ে কওঁ কি আমি ভালদৰে ব্যৱহাৰ কৰো যাতে।